কি কৰিছা?
এইয়া এনে আছোঁ।
মইও এনে আছোঁ। বাদ বাকী ভাল?
কি কৈছা?
খবৰ খাতি ভাল? মাজ মাজে। কি কৰিছ?
এয়া এনেই খোজকাঢ়ি ফুৰিছোঁ বাটত।
ৰ'দ কেনেকুৱা দিছে আজি। ভাত পানী খোৱাই কল টা আছে ৰেডীৰ খুলাইদে। উম
অ' হেল্ল ও
হেল্ল'
ভাত পানি খালা?
অ' খালো, তুমি খালা?
কিহেৰে খালা?
কালি ভাজি ভাতৰে।
আহ, অ, উম, মাছে দি খালোং মা মাছৰ তৰকাৰীদি।
ফাল্টু মানে। সেইদিনাখন যে দোকানত দেখিছিলো কি কৰি আছিলা অৱ অহ
মোক কৈ আছা নে?
তাক কম বাৰু।
অ' এনেই ৰখি আছিলোঁ।
ইমান মানে গাইপ হৈ হৈ থাকা কিয়?
উম কোৱা।
কিবা কৰি আছা নেকি বিজি আছে নেকি?
নাই নাই ফ্ৰী এ আছো।
ত ইমান মানে এলেহোৱা নিচিনা লাগিছে যে কেলে
নাই এনেই ৰ'দ আজি ধুনীয়া দিছে যে।
গেধা গেধা নিজে নিজে ফিল হৈছে ন?
উম
উহ জুলাই মাহ বন্ধনে কলেজ।
কি কৈছা?
জুলাই মাহতো কি কৰিবা?
জুলাই মাহটোত তোমাৰ ঘৰত থাকিম।
হম।
ক'তো নোজোৱা?
যাবলগীয়া তেনেকুৱা জেগা ভাবিব লাগিব। ক'ত যাম?
তোমাৰ ফালে কোনোবা জেগা আছে নেকি যাব পৰাকে?
তোমাৰ ঘৰ ক'ত?
তেজপুৰ।
চাইতে আহি যা
জেগা আছে মানে বিশ্ব চাৰিআলিত?
অ' আছে আহা।
গ'লে কবা তোমালোকে ফুৰিবলে গ'লে
মই যে নাজাও এইবাৰ কতো।
কি কৈছা তেজপুৰত আহিবা বহুত জেগা আছে। তেজপুৰত আহিবা বোলো বহুত জোগা আছে ফুৰিবলৈ।
তুমিহে ফুৰাব লাগিব তেজপুৰত। চিনাকিমানোতো নাই আৰু কোনো
অ' আহিবা।
অগ্নিগড় নাম শুনিছা?
ক'শুনিছো।
অহ, কলেজ মোৰ পঢ়া নাই মই এৰিলো কলেজ।
আতচ্ছা কিহৰ লৈকে পঢ়িলা?
মই টুৱেলভলৈকে।
হাই ৰাব্বা। এতিয়া কি হা ঘৰতে আছা নে?
সেয়ে আছো ক'ত যাম আৰু।
নাৰ্ছিং -চাৰ্চিং কৰিব পাৰিলা হয় দেখোন ছোৱালী মানুহ।
মই চিলাই কাম কৰো।
আটছা, তেতিয়া ঠিকেই আছে। কাপোৰ বোৱা কটা কৰা নেকি?
নাই কাপোৰ ব'ব নাজানো। কাপোৰ চিলাওহে।
আটছা।
তোমাৰ পঢ়া শেষ?
নাই হোৱা মই বি এ থাৰ্ডচেম কৰি আছো।
অ।
লগতে মানে দেউতাৰ লগত অকমান চাই আছো আৰু কাম৷
অ হয় ফেমেলি ভালেই ঘৰত৷
ভালেই, ভালেই। তোমাৰ? বাকী গৰমডাল যে পৰিছে!
তামাম পৰিছে মানে।
আমাৰ মানুহ বিলাকৰ কাৰণে হৈছে বাৰু। বেলেগৰ কাৰণে নহয়। গছ-গছনি কাটি যিমান ধ্বংস কৰিছে কি কম আৰু।
তাকে হৈয়ো বাৰু।
সেইটোৱে। ইমান- জুবিন মৰাৰ সময়- জুবিনদাৰ মৰাৰ সময়ত নাহৰ পুলি চবেই ৰুলে।
অ।
কিন্তু ৰোৱাৰ পিছত আকৌ যত্ন যে ল'ব লাগে সেইটো চবে পাহৰিলে।
পাহৰিলে চব।
গছ পুলি ৰুলেই নহ'ব নহয়। গছ পুলি তোমাৰ প্ৰতিপালনটো কৰিব লাগিব ন। নিজে নিজে থৰে না হৈ যায়। এতিয়া সেইকাৰণে গৰম পাই থাক আৰু।
উপায় নাই গৰম সহ্য কৰিবই লাগিব।
অ, লাগিবই।
বাকী কোৱা।
তাকে কি কম আও, ময়ে চিন্তা কৰিছোঁ। তুমি কোৱা। মই নিচিনা কৈ কৈয়ে আছোঁ, তুমি একো কোৱাই নাই।
কোৱা, একো নহয় কোৱা। মই আছোঁ।
তুমি একো কোৱাই নাই। তুমি শলাগি আছা। অ' উম - উম - উম
কোৱা আৰু কবাত ফুৰিব যাবা নেকি?
নাযাওঁ অকলে ক'ত যাবা কোৱাচোন। জাগা যাবলে দূৰ যাব লাগিব, অৰুণাচল ফালে যাব লাগিব। কিন্তু যাবলেএইবাৰ মোৰ মন নাই ক'তো।
অ, এতিয়া গৰম বন্ধ দিছে ফুৰিব যাব লাগে। আকৌ আগষ্টত স্কুল, কলেজ চব খুলি বৈ
কলেজতনো কিহৰ গৰম বন্ধ কচোন। কলেজ আমি এসপ্তাহ, এদিন যাওঁ এসপ্তাহ নাযাওঁ।
সেইটো হয় বাৰু। হ'লেও এটা গৰম বুলি এটা মনত আছে ন ফুৰিব যাব লাগে আৰু।
আগতে আছিল, এতিয়া আগতে সৰুতে আছিলে সেইটো। এতিয়া নাই।
বিশ্বনাথ চাৰিআলিত কিবা জেগা আছে যদি কবা। ফুৰিব গলে যাম।
বিশ্বনাথ ঘাটলে আহিছা নে নাই?
যোৱা নাই এতিয়ালেকে বৰ্তমান। তুমি কলে যাম আৰু জেগাৰ যাব লাগিব।
গাঙম আছে, সত্ৰ আছে, কিমান কি- কি আছে।
ফেমিলিৰ লগত যাম দিয়া, এড্ৰেছ দি দিবা যাম।
অকে আহিবা।
তেজপুৰ আহিবা কেতিয়াবা অগ্নিগড় গল্ডপাৰ্ক
তেজপুৰ গৈ থকা হৈয়ে থাকে তেজপুৰলৈ গৈ থকা হৈয়ে থাকে কিন্তু মানে কি হয় ক'তো ফুৰাহে নহয়। এনেই যোৱা হয় অহা হয়।
বহুত জেগা আছে। তিকিজিং, ভালুকপুং। কাজিৰঙা -চাজিৰঙা এইফালে ধেৰ জেগা কিবা -কিবি আছে চাব যাব পাৰিবা।
এইফালে আছে জানো ৰবা কিন্তু মানে কি এনে কাম থাকিলে গলে কামতে যাওঁ নহ'লে কিবা কামত যাওঁ কিন্তু এনেই ফুৰিবলে আজি মানে ফুৰিম বুলি যোৱা নাই আৰু এতিয়াওঁ।
আহিব লাগে বন্ধ কিছুমান পালে।
উম।
ফেমিলিৰ লগত গৈ ভাল লাগে ফ্ৰেন্ডছৰ লগতো গৈ ভাল লাগে।
ফ্ৰেন্ড লগত বেছি ভাল লাগে। ফেমিলিৰ লগত গৈ ইমানটা ভাল নালাগে।
তোমাক কাৰ লগত ভাল লাগে ফেমিলি নে ফ্ৰেণ্ড?
ফেমেলি লগতে ভাল লাগে বাৰু।
বাকী ঘৰত কোন -কোন আছে তোমাৰ?
মোৰ ঘৰত মা, দেউতা, দাদা, ভন্টি।
আ, বাবা, ভন্টি দুটাই আছে।
অহ
দাদাই কি কৰে?
কি কৈছা?
দাদাই কি কৰে?
অহ, দাদাই কম্পানীত কৰি আছে।
আৰু ভণ্টি -ভণ্টি চাগে পঢ়ি আছে?
অহ, ভণ্টি পঢ়ি আছে এইবাৰ ক্লাছ নাইনত।
আচ্ছা সৰু
সৰু মুতকৈ। তোমালোকৰ ভাইটি- ভন্টি?
মোৰো ভণ্টি এজনী আছে।
অহ, পঢ়ি আছে চাগে? পঢ়ি আছে?
পঢ়ি আছে এবা ক্লাছ টেন মেটিক দিব।
মেট্ৰিক দিব যিহে কৰিব মই আশাই কৰা নাই মেট্ৰিকক কি ফলিয়াব তাইহে জানিব আৱ।
সেতু চবৰে হয় মানুহ।
মোবাইলটো ৰাখি থৈ দিছো।
অ থিকে কৰি।
মোবাইল ৰাখি থৈছো কাৰণে এতিয়া ঘৰত কাজিয়া। পঢ়াই তাই ত। অহা যোৱা নকই অহা যোৱা নকৰোঁ বুলি কৈছে। মোবাইলতে শেষ কৰি দিছে যেনেকে।
থিক কৰি দিছে।
মানে তাই ঘৰৰ চবতকে সৰু ন চবৰে মৰমৰ।
উ।
সেইকাৰণে মানে এয়া কিনো কম আৰু তাই সৰুতে মানে যিখিনি মই পোৱা নাই সেইখিনি তাই পাইছে
অ,।
সেইকাৰণে অকমান আৰু উটপতিয়া হৈছে আৰু তাই।
ম ঘৰৰ চবকে সৰুবিলাক বেছি উৎপতীয়া আহা ডাঙৰ
সেইয়াই বেছি উৎপতীয়া তাই কথা কলে নুশুনে তাই তাইহে দম চলিব মানে।
অহ,
আমাৰ ভেলুয়ে নাই ঘৰত
আমি মানুহেই নহয় ঘৰত।
অ সঁচাকে অ, কিন্তু কিবা এটা লাগিলে আকৌ আমাৰ ওচৰলে আহিব
হয়।
মায়ে যদি অকমান দম দি পেলাই তাইক কয় কথা এটা শুনাই দিয়ে নপঢ় শুনে কিবা এটা কৰিব নোৱাৰে আহিপেলাই মোৰ লগ লাগি থাকিবহি
অঁ অ।
এইবিলাক তাইৰ কাণ্ডবিলাক উৎপতিয়া। বেছি মৰম পালে বেয়া হয় গম পাইচা পোৱালি।
হয় বাৰু
পালে বেয়া হৈ যায়।
মৰম নকৰিলেও নহয় যে চবতকে সৰুবিলাকক
মৰম লাগে অ সেইটোও হয় বাৰু
প সি যিমান ডাঙৰ হৈ গ'লো সৰুৱেই
সেইকাৰণেই মানে
উ।
দেউতাই খুব মৰম কৰে মায়েও মৰম কৰে, মায়ে বাৰু অকমান মাহঁতে অলপ দম দিয়ে ন তাইক
অ।
দেউতাইতো নিজৰ মূৰৰ ওপৰত বহাই ৰাখে। মোকে লাগিলে দুই থাপ মান দিব মাক আকৌ তাইক আকৌ মৰমত ৰাখে।
আচা ।
দেউতা দেউতা মোক যদি বস্তু এটা লাগে দেউতা যদি পইচা খুজছো কবাত পইচা গছত লাগিছে? তাই যদি লাগে বুলি কয় ছেকেণ্ডত পইচা ওলাই যায়